হেল্ল'।
হেল্ল'।
অঁহ।
অ কি কৰি আছিলি?
এনেই আছিলো, তই?
ব্যস্ত নাই ব্যস্তটো নাই?
নাই নাই নাই ক?
অ তোক মই এটা প্ৰশ্ন সুধিম বুলি ভাবিলো।
উম সুধ।
অ ত' মানে আজিকালি যিহেতু আমাৰ জীৱনত মোবাইল ফোনৰ বহুত গুৰু ত্বপূৰ্ণ এটা অংশ হয়। গতিকে এই বিষয়ত তই কি কব বিচাৰিবি?
উম সঁচাকৈ। মোবাইল ফোন অবিহনে আজিৰ জীৱন কল্পনা কৰাটো কঠিন। যোগাযোগৰ পৰা আৰম্ভ কৰি শিক্ষা মনোৰঞ্জন আৰু বিভিন্ন কামত। মোবাইল ফোনটো ব্যৱহাৰ কৰা হয়। ইমানেই বেছি গুৰুত্বপূৰ্ণ এটা অংশ হৈ পৰিছে আমাৰ জীৱনত মোবাইলটো।
উম ঠিকে কৈছ। আৰু তই কি ভাব মানে মোবাইল ফোনৰ আটাইতকৈ ডাঙৰ লাভ কি?
মোৰ মতে যোগাযোগ- ব্যৱস্থা সহজ কৰি তোলাটোৱে আটাইতকৈ ডাঙৰ লাভ। কিন্তু- মানে যিকোনো ঠাইৰ মানুহৰ লগত মুহূৰ্ততে কথা পাতিব পাৰে। তোৰ ধৰি ল আজি বোলে এইটো মানুহ আমেৰিকাত আছে আমাৰ- ভাৰতৰ। মানে আমাৰ দেশৰ বাহিৰতে আছে আৰু মই বোলে ইয়াতে আছোঁ আমি- এতিয়াও আমি যোগাযোগ কৰিব পাৰিম মোবাইল ফোনেৰে। সেইকাৰণে মোবাইল ফোনটো আমাৰ কাৰণে বহুতে বেছি গুৰুত্বপূৰ্ণ। আৰু সেইও যোগাযোগ কৰা ব্যৱস্থা মানে বহুতেই বেছি সহজ কৰি তোলে।
অ অ এতিয়া মোবাইল ফোনেতো আমাক মানে বিভিন্ন ক্ষেত্ৰত সহায় কৰে। ত তই কি ভাব মানে শিক্ষাৰ ক্ষেত্ৰত আমি কেনেদৰে সহায় পাও মোবাইল ফোনৰ পৰা?
মোবাইল ফোনৰ জৰিয়তে অনলাইন ক্লাছ কৰিব পাৰি। তাৰপিছত বিভিন্ন শিক্ষামূলক। ভিডিঅ' চাব পাৰে আৰু নতুন নতুন বিষয় শিকিব পাৰে। বহু ছাত্ৰ-ছাত্ৰীৰ বাবেই এইটো উপকাৰী। তোৰ আজিকালি বিদ্যালয় নগ'লেও হয়, যাবতো লাগে বাৰু, কিন্তু নগ'লেও হয় তোৰ অনলাইন ক্লাছ ৰে হৈ যায়। সেইকাৰণে মোবাইলটো বহুতেই বেছি গুৰুত্বপূৰ্ণ হৈ পুৰা পৰে আৰু আমাৰ। জীৱনত আৰু ছাত্ৰ-ছাত্ৰীৰ জীৱনত বিশেষকৈ।
অ অ আমি মোবাইল ফোনৰ পৰা বহুতো বাতৰি বা দেশত বা আমাৰ নিজৰ ঠাইত কি হৈ আছে আমি বহুত কথা গম পাব পাৰো। গতিকে মানে তথ্য লাভ কৰাৰ ক্ষেত্ৰত মোবাইল ফোনৰ কি ভূমিকা আছে? তই মানে কি ক'ব বিচাৰিবি এইটোত?
মোবাইল ফোনৰ সহায়ত আমি খুব কম সময়তে যিকোনো তথ্য বিচাৰিব পাৰোঁ। বাতৰি হওক, বতৰ হওক, শিক্ষা হওক বা অন্য বিষয়ৰ তথাও সহজে লাভ কৰিব পাৰোঁ। তোৰ আজি কালি বা কালি কি কি ঘটিল সেইবোৰ আমি চাব পাৰোঁ মোবাইলত ছ'চিয়েল মিডিয়া থ্ৰুৰে তাৰপিছতো বতৰ আজি বতৰটো কেনেকুৱা হ'ব বা ভৱিষ্যতে বতৰটো কেনেকুৱা হ'ব আৰু শিক্ষাটোতো ক'লোৱেই অনলাইন ক্লাছ এইবোৰ কৰিব পাৰি।
অ অ বুজিছো আৰু মনোৰঞ্জনৰ ক্ষেত্ৰত আমি মোবাইল ফোনটো কেনেদৰে মানে ব্যৱহাৰ কৰিব পাৰো?
হা? হা? আৰু এবাৰ ক'বিচোন।
মনোৰঞ্জনৰ ক্ষেত্ৰত আমি কেনেদৰে মোবাইল ফোন মানে ব্যৱহাৰ কৰিব পাৰো?
উম আমি গান শুনিব পাৰোঁ, তাৰপিছত ছবি চাব পাৰোঁ, খেল খেলিব পাৰোঁ আৰু বিভিন্ন ধৰণৰ মনোৰঞ্জন লাভ কৰিব পাৰোঁ। যিটো চাই তই কেতিয়াও মানে এনেকুৱা নহয় কি নাই আজি মই কি কৰোঁ মোবাইল ফোনেৰে এনেকুৱা কেতিয়াও নহয়। তই গান শুনিব পাৰিবি, ছবিও চাব পাৰিবি, তোৰ বোলে আজি কিবা এখন চাব ইচ্ছা গ'ল ফিল্মেই হওক বা কিবা হওক, সেইটোও চাব পাৰিবি। আৰু গানটোতো শুনে চবেই গানো শুনিব পাৰি। আৰু খেল-ধেমালি চব কৰিব পাৰি। অ অ।
এতিয়া আমিতো বুজিলো বাৰু যে মোবাইল ফোনে আমাক কেনেদৰে সহায় কৰে। ইয়াৰ লগতে মানে মোবাইল ফোনৰ কিবা ক্ষতি আছে নেকি? তই কি ভাবো?
উম আছে। কিবা এটা বস্তুৰ যদি ভাল কিবা দিশো আছে, বেয়া দিশো আছে। আৰু মোবাইল ফোনৰো তেনেকুৱা এক বেয়া দিশো আছে। যিকোনো বস্তুৰ ভাল দিশৰ লগতে তো যেনে ক'লোঁ বেয়া দিশো আছে আৰু মোবাইল ফোনৰ কিছুমান ক্ষতি আছে বাৰু।
অ অ কেনে ধৰণৰ ক্ষতি হ'ব পাৰে ইয়াৰ পৰা?
তোৰ অতিমাত্ৰা মোবাইল ব্যৱহাৰ কৰিলে সময় নষ্ট হয়, বহুতে ঘণ্টাৰ পিছত ঘণ্টা সামাজিক মাধ্যমত সোমাই সময় কটাই দিয়ে। আৰু ইয়াৰ ফলত পঢ়া শুনা আৰু কামত বহুতেই বেছি তোৰ সেই পৰে আৰু। কি বুলি কয় এইবোৰ বহুত বেছি মানে এনেকুৱা বস্তু কিছুমান পৰে যিটো পঢ়া শুনাত সেই হয় আৰু ত' মই এইটোৱে ভাবোঁ কি বেছিকৈ মোবাইল চাব নালাগে। আৰু মোবাইল চালে বেছিকে তোৰ চকু বেয়া হয় আৰু লগতে তই সামাজিকভাৱে একো কৰিবও নোৱাৰিবি তো মই সেইটোৱে ভাবোঁ আৰু বেছি মোবাইল চাব নালাগে যিখিনি চাব লাগে সেইখিনিকে কে মানে ইউজ কৰিব লাগে বা সেই কৰিব লাগে
অ অ আৰু স্বাস্থ্যৰ ওপৰত ইয়াৰ কোনো প্ৰভাৱ পঢ়েনে ভালেই হওক বা বেয়া হওক
ওম পৰে। বেছি সময় মোবাইল চালে চকুৰ সমস্যা হ'ব পাৰে যিহেতুকে মইতোক ক'লোৱে অলপ আগতে। আৰু তোৰ আ গা হওক বা পিঠি হওক বিষ হ'ব পাৰে। কেতিয়াবা টোপনিৰ সমস্যাও দেখা যায়। এইবোৰেই আৰু টোপনি ভালকে নাহে তো গাৰ বিষ কিবা কিবি এইবোৰ হয়।
অ অ আৰু ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ কেনেকুৱা?
যদি সঠিকভাৱে ব্যৱহাৰ কৰে তেন্তে উপকাৰী। তোৰ যেনেকৈ মই কৈছিলোঁ অনলাইন ক্লাছ হওক বা শিক্ষামূলক কিছুমান ভিডিঅ' হওক সেইবোৰ ফালে উপকাৰী কিন্তু যদি কেৱল খেল বা সামাজিক মাধ্যমত সময় নষ্ট কৰে তেন্তে পঢ়া শুনাৰ ক্ষতি হ'ব পাৰে। তোৰ এনেই মনোৰঞ্জনৰ কাৰণে যি টি কৰি থাকা। বা খেল ধেমালি কৰা বা সামাজিক মাধ্যমততোৰ ছ'চিয়েল মিডিয়াত বেছিকে এক্টিভ থাকে এইবোৰ ছাত্ৰ ছাত্ৰীৰ সকলোক মানে ক্ষেত্ৰত আৰু প্ৰভাৱ পৰিব পাৰে পৰিবই যদি এইবোৰ কৰে চাব লাগে কিন্তু এটা সময় থাকে। মানে একদম গোটেই সময়খিনি মনোৰঞ্জনতে কটাই দিব নালাগে শিক্ষাখিনি যদি সিহঁতে লয় তেতিয়াহ'লে বহুত ভাল হয় আৰু
অ অ তই যেনেকে এতিয়া মোক ক'লি সামাজিক মাধ্যমৰ কথা অলপ কচোন মানে সামাজিক মাধ্যমৰ প্ৰভাৱ কেনেকুৱা?
সামাজিক মাধ্যমৰ কিছুমান ভাল দিশ আছে কিন্তু বহু সময়ত মানুহে ব্যৱহাৰ কৰে মানে বহুতেই বেয়াকৈ ব্যৱহাৰ কৰে আৰু ইয়াৰ ফলত নিজৰ ব্যস্ততা জীৱনৰ সম্পৰ্ক এইবোৰ চবতে প্ৰভাৱ পৰে তই কেনেকে ব্যৱহাৰ কৰ বস্তুটো সেইবোৰত প্ৰভাৱ পৰে প্ৰথম কথা আৰু সম্পৰ্কবিলাকো মজবুত হৈ নাথাকে তো তেনেকুৱাই আৰু
অ অ এতিয়া মইও দেখিবলৈ পাও যে মানে সৰু ল'ৰা ছোৱালীয়েও মোবাইল বহুত বেছি ব্যৱহাৰ কৰে মানে অতিৰিক্ত মাত্ৰাত ব্যৱহাৰ কৰে। গতিকে এই বিষয়ে তোৰ কি মতামত?
সীমিত সময়ৰ বাবে ব্যৱহাৰ কৰাটো বেয়া নহয়। কিন্তু, বেছি সময় ব্যৱহাৰ কৰিলে স্বাস্থ্য- আৰু পঢ়া শুনাৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে। এইটো এটা সময় থাকে কি এইটো সময়ত আমি এনেকুৱাকে চাম মোবাইলটো। বা আমি ব্যৱহাৰ কৰিম কিন্তু, তোৰ যেতিয়াই তেতিয়াই মোবাইলটো ব্যৱহাৰ কৰা এইটো উচিত নহয় আৰু।
অঁ কেতিয়াবা মানে এনেকুৱা হয় আৰু এনেকুৱা এটা সময় থাকে যিটো তই মনোৰঞ্জনৰ কাৰণেও চাবি। কিন্তু, কেতিয়াবা এনেকুৱা থাকে কি তয় খালি পঢ় আৰু তেনেকুৱা। তয় এনেকুৱা নহয় কি তই গোটেই দিনটোৱে অকল ফোনে চলাই থাকিবি এনেকুৱা। তো এইকাৰণে প্ৰভাৱ পৰে দেই, বহুখিনিও প্ৰভাৱ পৰে স্বাস্থ্য পাতিও বেয়া হয়। এনেকুৱাকে।
অঁ অঁ' এতিয়া বৰ্তমান যুগত মোবাইল ফোনে মানুহক বেছি এলেহুৱা কৰি পেলাইছে বুলি- তই ভাব নিকি।
উম' কিছু পৰিমাণে হয় দেই। অঁ আগতে যিবোৰ কামৰ বাবে বহুতে কষ্ট কৰিব লাগিছিল এত- তিয়া সেই মোবাইল সহায়ত সহজে কৰিব পাৰি। ফলত কিছুমান মানুহ বহুতেই বেছি এলেহুৱা হৈ পৰে। এনেকুৱা কিছুমান কাম আছে যিবোৰ- আগতে মানুহবোৰ নিজে যায় বা নিজে কৰিছিল, কিন্তু এতিয়া মোবাইলৰ- থ্ৰুৰে কৰা হয় মোবাইলেদি কৰা হয়। সেইবোৰ বস্তু বেয়া প্ৰভাৱ পৰে আৰু এতিয়া সেইবোৰ।
উপ উপকাৰী নহয় আৰু।
উম' বুজিছো। আৰু এতিয়া তই যেনেকে মোক কলি মানে মোবাইল ফোনৰ ভাল দিশ- শো আছে বেয়া দিশো আছে তোৰ মতে মোবাইল ফোনৰ সঠিক ব্যৱহাৰ কেনেকুৱা হ'ব লাগে?
আম প্ৰয়োজন অনুসাৰি ব্যৱহাৰ কৰা উচিত। সময় সীমা ৰাখি ব্যৱহাৰ কৰিব লাগে, পঢ়া শুনা জ্ঞান লাভ কৰা। আৰু যোগাযোগৰ বাবে ব্যৱহাৰ কৰাটো বেছি উপকাৰী। সেইবোৰে কৰিব লাগে আৰু সময় সীমা এটা থাকে সেই সীমাটো- সেইতে ব্যৱহাৰ কৰিব লাগে। তোত পঢ়া শুনা বা জ্ঞান লাভ কৰা সেইবোৰ আৰু যোগাযোগ- এইটো ঠাইৰ পৰা সেইটো ঠাইলে মানুহ এটা কেনেকে যোগাযোগ কৰিব সেইবোৰ।
অঁ অঁ আৰু- ভৱিষ্যতে মোবাইল ফোনৰ ব্যৱহাৰ আৰু বৃদ্ধি পাব বুলি তই ভাবনে?
উম' ভাবোঁ। ভাবোঁ দেই মই উন্নতিৰ লগে লগে মোবাইল ফোন- আৰু অধিক উন্নত হ'ব বুলি ভাবোঁ। মানুহৰ জীৱনত ইয়াৰ গুৰুত্ব বৃদ্ধি পাব।
অঁ একেবাৰে শেষত তই কি ক'ব বিচ- চাৰিবি মানে মোবাইল ফোনৰ কথা মানে সকলো সামৰণি মাৰি আৰু।
মই এইটোৱে ক'ব বিচাৰোঁ যে মোবাইল, ফোনটো এটা বহুত উপকাৰী যন্ত্ৰ। কিন্তু ইয়াক সঠিকভাৱে ব্যৱহাৰ কৰাটো অতি জৰুৰী। সঠিক ব্যৱহাৰ জীৱন সহজ কৰে কিন্তু তোৰ বেছিকৈ কৰিলে। ক্ষয়তি কৰে জীৱন যেনেক তোৰ চকু, বেয়া হয় বেমাৰ হয় এইবোৰ হয়। সেইকাৰণে যিখিনি লাগে সেইখিনিয়ে কৰিব লাগে। আৰু
অ দে বাৰু তই গোটেই বস্তু খিনি ভালদৰে বুজাই দিলি পিছত কথা পাতিম দে আৰু কেতিয়াবা।
উম উম ঠিক আছে দে